হেল্ল'।
হয়, নমস্কাৰ। হয়, ভালে আছে ন'।
অ একদম। আপোনাৰ?
আহ মই ভালে আছো। বাকী খোৱা-বোৱা হল আপোনাৰ?
খোৱা-বোৱা কৰিলো দিনতে।
উম। অ, হ। কিবা কি বনালে? কিবা বনালে?
হয়। হয়। আজি মাংস বনালো।
উম।
আৰু পনীৰ আছিলে।
অ'।
দালি ভাত তেনেকৈয়ে
অ' চিং অ' বহুত সাধাৰণ খানা মানে ভাল হয় এইবিলাক লোকেল লোকেল খানা। আমাৰতো আজি ৰবিবাৰ হয়। ৰবিবাৰ বুলি আমাৰো এনেকুৱাই চলিছে।
হয় নেকি?
হয়। হয়। মানে এইকেইদিন আমাৰ মানে আমাৰ মানে আমতি চলি আছিল ন, মানে কামাখ্যা যে -হয় কামাখ্যাত যে, কামাখ্যা মন্দিৰৰ মজ হয়, সেইদিন মানে আমি মানি আছিলো। আমি মানে বহুত দিন এইবিলাক খোৱা নাই ন'।
হয়-হয়।
মানে বাহিৰৰ মানে আৰু মাহ-মাংস খাব নাপায়। এবাৰ খালো আজি ভালকে অলপ
উম' আমতিটো হয় কব।
মানে আপোনালোকে চাগে মানে ন সেইবিলাক।
অ মানো মানো আমদিতটো আপোনাৰ বেছিকে। ফল মূল আমি বতৰত খোৱা ফল মূলবোৰ খাব লাগে ন আম কঠাল জাম।
অ', অ আম, কঠাল আজিকালি এইবিলাক বস্তু ঘৰতে পোৱা যায় আমাৰো আৰু ঘৰতে আছে এইবিলাক বস্তু। এইবিলাক মানে কঁঠাল চঠাল যোৱাকালি আমি দাদা মই মিলি পিলাক দুটামান কঁঠাল পৰিলো। ঘৰৰ কাৰ কাষত বহুত মানুহ আছিল তে তেওঁলোককো দিলো অলপ অলপ। মানে খাই বৈ যোৱা খাই বৈ জীৱন আৰু খুৱাই বৈ জীৱন ন। এইটোৱে মিলি জুলি থাকিব লাগে। খাব লাগে।
অ সেইটো ভাল কথা ক'লে আপুনি এনেকে মিলি জুলি মিলি জুলিয়ে চলিব লাগিব আমি।
ঠিকে।
উম কঠাল বাৰু গৰমত খাব লাগে
উম কঠাল খাব লাগে।
মুঠতে বতৰৰ ফল বতৰৰ ফল খাব লাগে।
উম মানে এইবিলাক ভাল হয় হেল্দি হয়। ঘৰৰ হয় অৰ্গেনিক বাহিৰৰ বাহিৰৰ পৰা কিনা বিলাক বস্তু হ'ল আপোনাৰ কেমিকেল অলপ মানে বেয়া হয় অলপ অলপ বেয়া হয় বা মানে এইটো দিয়া থাকে ন মানে বস্তু বিলাক। কেমিকেল দিয়ে থাকে ন অলপ অলপ মানে। বেয়া হয়। যিমান পাৰে মানে ঘৰৰ বস্তুও লাইশাক সৰু সৰু বিলাক ৰান্ধিব লাগে। মানে লগাব লাগে পুলি চুলিলে ডাঙৰ হলেও ভাললেহ খাব খাব খাবলৈ
উম। আপুনি মানে কঠাল, আম খাই ভাল পায় ন।
অ সেবিলাকে মোৰ ভাল হয়। মানে মই মানে খাই ভাল পাওঁ আৰু এইবিলাক
অ ঠিকেই আছে। বাকী অম্বুবাচীত গৈছিলে নাই।
হয় হয় মই গৈছিলোঁ আমাৰ অসমতো প্ৰত্যেকজন মানুহেই যায় ন। আমুঠি মানে প্ৰতয়েকজন মানুহে
উম ইমান ডাঙৰ এটা অনুষ্ঠান অসমত পাতা হয় ইমান ডাঙৰ মেলা গোটেই ইণ্ডিয়াৰ ভিতৰতে আৰু ভাৰতৰ ভিতৰতে এইখন এইটো এটা ডাঙৰ মেলা হয়। তো অ ঘৰৰ ওচৰত হৈ আছে। যিহেতু যাব লাগে বাৰু
থিকে যাব লাগে তো নিয়ম
অ মাৰ আশীৰ্বাদ লৈও আহিলে।
অ হয় আপুনি নগ'ল নেকি?
মই গৈছিলোঁ গৈছিলোঁ বহুত ভিৰ আছিলে এইবাৰ। বহুত বহুত মানুহ অ হৈছিলে এইবাৰ আমতি মানে অম্বুবাচী মেলাত।
উম উম।
গৈ ভালেই লাগিলে গৰমত। অ সেইটো এটা আনন্দ আৰু
মই এবাৰ চাগে। আমাৰ এইটো কাজিৰঙা নেশ্যনেল পাৰ্ক যে আছে আমাৰ কাজিৰঙাৰ ফালে।
অ, '
অ', 'তাতে যাব পাৰোঁ আমি আমাৰ মানে ফেমিলি প্লেনিং হৈছে চাগে। অ, 'তাতে যাব পাৰা কাৰণে কাজিৰঙা হয়, হয় কাজিৰঙা
যাব, যাব বহুত ধুনীয়া হয় আপুনি গৈ বহুত ভাল পাব, যিহেতু আমাৰ অসমত এনেকুৱা এটা নেচনেল পাৰ্ক আছে যিহেতু ন। যত এশিঙীয়া গড় পোৱা যায়।
এখি হয় ঠিক কৈছে এশিঙীয়া গঁড় চাব পাৰিম তাতে, আজিলৈ গঁড় চৰ‌ টো দেখা দেখা নাই নাই হাতী দেখিছো বাৰু হাতী আমাৰ গাঁৱত বহুত কেইটা হাতী ওলাই।
হয় নেকি অহ। হাতীৰ বহুত উপদ্ৰৱো চলে ন গাওঁৰ পিনে।
অ', অ' বহুত, বহুত চলে।
উম, এতিয়া গড় আপুনি কাম কাজিৰঙা গ'লে, ওচৰতে গড় দেখিব এশিঙীয়া গড়। তে অ, ' কাজিৰঙাটো অ', 'কাজিৰঙাটো এশিঙীয়া গড়ৰ কাৰণেই বিখ্যাত ন।
উম, উম
অ', 'লগতে তাতে টাইগাৰ ৰিজাৰ্ভো আছে আপুনি অ', বাঘ সুৰক্ষা ত' তাতে আপুনি বাঘো দেখা পাব বহুত। ধৰণৰ জীৱ জন্তু দেখা পাব আপোনাৰ ভাল লাগিব।
অ',
তাতে আমাৰ যোনটো অসমীয়া সংস্কৃতি আছে, আমাৰ যোনটো অ। আপোনাৰ বাৰে বৰণীয়া সংস্কৃতি আছে।
অ,।
গধূলি হলে আবেলি হলে সিহঁতি সেইটো অনুষ্ঠানো তাতে কৰে। আপুনি সেয়াও চাই আহিব পাৰিব।
অ, 'আপুনি গৈছিল তাৰমানে ধুনীয়া চাগে নহ জেগাটো।
বহুত সুন্দৰ এটা পৰিৱেশ সুন্দৰ পৰিৱেশ মনোমোহা। আপোনাৰ গৈ মন ভাল লাগি যাব। যাব, যাব প্ৰত্যয়েকজন। অসমীয়া বুলি নহয়, অ, ' প্ৰত্যেকজন ভাৰতীয় হওক আৰু বিদেশৰ পৰাও টো কিমান মানুহ আহে।
বহুত বিদেশৰ পৰা মানুহো আহে এইটো চাবলৈ কাজিৰঙা। বা মানে মই শুনিছো বি, বিদেশত কিবা য। কাজিৰঙা।
অ, 'অ। তেনেকুৱাতো মই শুনা নাই, কিন্তু সংৰক্ষিত কৰে আপোনাৰ আমাৰ ইয়াতে যিখিনি বস্তু। লুপ্ত প্ৰায় হৈ গৈছে নহ। সেইখিনি বস্তুৱে ইয়াতে আপোনাক সংৰক্ষিত কৰে। এশিঙীয়া গড়টো আমাৰে, আমাৰে দান আমাৰ অসম। অসম, অসমতে একমাত্ৰ। অ, 'অসমতে একমাত্ৰ কাজিৰঙা নেশচনেল পাৰ্কতে পোৱা যায়। ত' সেইটো সুৰক্ষিত। কৰি ৰখা সংৰক্ষিত কৰা আৰু সেই বস্তুটো প্ৰচাৰ কৰাৰ দায়িত্ব আমাৰেই।
উম, '।
এতিয়া বিদেশৰ পৰা মানুহ আহে সেইটো কাৰণে নহ চাবৰ। কাৰণে যে এশিঙীয়া গড় কেনেকুৱা হয়।
অ,।
আৰু অ,। মই কব লৈছিলো যে আৰু এটা যে আছে আমাৰ। এইটো মাজুলী-মাজুলীৰ জাগাটো যে।
অহ মাজুলী একেবাৰে সুন্দৰ জেগা
এইয়ে মই মানে চাই বিৰাট ভাল পাইছো ততে চব অসমৰ এইবিলাক মানে এইটো কদা হাৰ নাই
উম আমাৰ সত্ৰীয়া জোনটো নৃত্য হয় সেইটো মাজুলীৰ পৰাইতটো আবিিৰ্ভাৱ হেছিলে ন' মাজুলীত আপোনাৰ উম মাজুলীত আপোনাৰ সত্ৰও আছে
উম সত্ৰিয় হয় সত্ৰিয় হয় তাতে ল'ৰা ছোৱালী বিলাকৰ বহুত শিক্ষি শিকাই মানে এইবিলাক
অ' অ' হয় হয় শিকাই আপোনাৰ যাতে সত্ৰও আছে বৰনামঘৰ সত্ৰ তাতে আপুনি পুৰা পাব আৰু লগতে আপুনি মুখা ভাওনা
উম
এক অ' এক একমাত্ৰ মুখা ভাওনা আপোনাৰ মাজুলীতে আছে ত' আপুনি মাজুলী গ'লে সেইবোৰ দৰ্শন কৰি আহিব এইবোৰ চাই আহিব আমাৰ কলা সংস্কৃতিবোৰ বহুত ধুনীয়া এটা পৰিৱেশ বহুত ধুনীয়া এটা ঠাই
হয় হয় মোৰ আহ মোৰ দাদাই কৈছিল বুলি দাদাই কৈছে। দাদাই মানে মোৰ, অ' ফটো উঠাই বহুত ভাল পায়। ততে মানে তেওঁ বহুত ফটো উঠাই আনিছিলে এইবিলাক জাগাৰ আৰু। মানে অসমৰ টুৰিজমৰ এইটো দিছিল আৰু আপলোড কৰিছিল। সন্মানো পাইছিল আমাৰ পি এমৰ পৰা। সন্মানো পাইছিলে। মানে ভাল লাগিছে হয় হয় এইবিলাক মানে চব হয়।
ভাল লাগিছে শুনি পিনে। আৰু মাজুলী আপুনি জানে ন মাজুলী আমাৰ গোটেই পৃথিৱীৰ ভিতৰত ভিতৰতে একমাত্ৰ ডাঙৰ নদীদ্বীপ হয়।
অ' গম পায় গম পাইছো।
আৰু সকলোতকৈ সৰুখন আছে আমাৰ গুৱাহাটী উমানন্দত।
উমানন্দ হয় ব্ৰহ্মপুত্ৰ সেইফালে ফেৰি লৈ যাব লাগে।
ফেৰি লৈ যাব লাগে আপুনি উমানন্দ গৈছে নে কোনোবা দিনা?
উমানন্দ গৈছিলো হয় মোৰ ঘৰ কাষতে হয় এইটো ধুনীয়া জেগা।
অ'।
বহুত শান্ত শৃষ্ট পৰিৱেশ।
নীৰৱ নিস্তব্দ।
অ' হয় চবে যাব লাগে এনেকুৱা জাগা।
হয় হয় বহুতে ভাল লগা এটা জেগাও হয় ঠাই হয় যিহেতু আমাৰ অসমতে অ ইমান ডাঙৰ নদীদ্বীপ এটা মাজুলী আৰু ইমান সৰু নদীদ্বীপ পৃথিৱীৰ ভিতৰতে উমানন্দ যিহেতু আছে আমি সেইবোৰ বস্তু গৈ পিনে চাব লাগে সৌভাগ্য সৌভাগ্য যেতিয়া যিহেতু পাইছো
হয়।
গেছে নেকি আপুনি?
বাকী আমি ফলগুছিত মোৰ মানে ঘৰ এফালে আছে পৰিচিত মোৰ মানে গাওঁ আছে তাতে মুগা সেইবিলাকৰ
অ শুৱালকুছি আপোনাৰ পৃথিৱীৰ ভিতৰতে মুগাৰ কাৰণে বিখ্যাত নহয় জানো?
অ' অ' সেই। সেইটোৱে সেইকাৰণে কৰিলোঁ মই তাতে মই মানে বহুত ভাল পাওঁ বস্তুবিলাক চাই। মানে শিকি শিকিব পাইছে বহুত বস্তু মুগাৰ বিষয়ে। যিয়ে হওঁক।
অ, আপুনি তাঁতশাল দেখিছে নহ তাতে।
অ হয়, হয় দেখিছো বিৰাটেই সুন্দৰ।
তাতে মানুহৰ ঘৰে ঘৰে তাঁতশাল আছে নহ।
টো দাদাটো সেইটো কাৰণে বিখ্যাত হয় নহ। থাকিবই। দিয়ক তেন্তে হয় হয় খুৰি। ভালে, অসমৰ বহুত ঠাইয়ে ঘূৰিছোঁ।
অ সুন্দৰ সুন্দৰ।
অ তেন্তে ঠিকেই এতিয়ালৈ ৰাখো, পিছত কেতিয়াবা কথা।
অ।
দিয়ক ধন্যবাদ।
ধন্যবাদ।